হেল্ল'। অ' কোৱা। অ' কি কৰি আছা? কোনে?
হেল্ল' তুমি
হেল্ল' মইও। ময়ো এয়া জাষ্ট শুই উঠি ফ্ৰেছ হৈ কিনে এতিয়া কিবা খাবৰ কাৰণে ৰেডি কৰি আছোঁ। অ', অ'। কি বনাইছা? উম, কি বা বনাও মানে ৰুটি বনাব পাৰো। অ' ৰুটি বনাব পাৰা? উম। ৰুটিযোৰ নৰ্মেল হয় ন, পাৰো আৰু। অ। কোৱা আৰু কিবা?
লেলাই।
অহ গৰম নে বহুত তাতে? গৰম বহুত গৰম অ', আচ্ছা। কোৱা? কিবা খালানে নাই?
খাম আৰু মায়ে বনাই আছে।
ৱাও।
অহ।
কোৱা? ও' অ'।
পিছে কিবা পঢ়ি আছ
পঢ়ি আছা হয় নে নহয়? উম। কি পঢ়ি আছা? ইলেভেন। না মই আজি যোৱা নাই। চ, তুমি?
ময়ো পঢ়ি
পঢ়ি আছোঁ, কি পঢ়ি আছা?
মই এইবাৰ টুৱেলভত।
আচ্ছা ভালেই। এই তোমালোকৰ ফাইনেল তেন্তে হ'লে। ভালকে দিবা। অ
গলেই নেকি?
ঘৰত কোন, ঘৰত কোন কোন আছে তোমাৰ?
ঘৰত আমাৰ জইণ্ট ফেমেলী, মা, পাপা, দাদা মই।
দাদা এটা নে দুটা?
এটা এটা দাদা এটা।
অ', অ'।
তোমাৰ?
তোমাৰ? মোৰো এয়া মই আৰু মা, পাপা আৰু জইণ্ট ফেমিলি।
অ'।
এনে কি কৰা তুমি? এনেই পঢ়াৰ লগতে আৰু কিবা কৰি আছ নে? খেলা ধূলা মানে হওক, এক্সট্ৰা কিবা? মই কচিং কৰাও, কিহৰ?
ক্ৰিকেটৰ।
ক্ৰিকেটৰ। অও, ভাল ভাল ভাল ভাল, কৰাব লাগে।
অ।
অ' সৰুতে এটা টেলেণ্ট আছে, ভালেই তোমাৰ দিয়া। আতছা, কিমানৰ পৰা কিমান, এজৰলৈকে কৰোৱা?
মই তোমাৰ, টেন-টেন, ইয়াৰ্চৰ পৰা ফিফটিন ইয়াৰ্চলৈ কৰো।
অ', অ', ভালেই।
আৰু কোৱা?
আজিৰ দিনটো কি কি কৰিবা? কিবা প্লেনিং আছে নে, নাই নৰ্মেল।
নাই, তেনেকুৱা একো প্লেনিং নাই।
এতিয়াও। অ', ফুৰিব গৈ ভাল পোৱা নাই তুমি? ভাল-ভাল।
তুমি।
মইও অসমৰ।
অ'।
অসমীয়া, কৈছোঁ যেতিয়া অসমৰে। কোৱা। কি কলে?
না উঠিছোহে, বিচনাতে আছো, উঠাই নাই ভালকে।
অহ', তুমি মানে লেটকে উঠা নেকি?
অলপ লেট হয়, মোৰ উঠা।
অ', হয় বাৰু। কিন্তু এই গৰম যে, উঠিবই মন নযায়।
অ'।
অ'।
হেল্ল'।
হেল্ল' অ'।
তোমাৰ ভাইটি ভণ্টি আছেনে নাই, কিবা?
নিজৰ নহয় কাজেন বিলা।
তোমাৰ নিজৰ কোন আছে বা ভাইটি দাদা
অকলে ম
অ'
ঠিকে আছে।
আৰু কোৱা?
আৰু কোৱা? উ
হেল্ল'
হেল্ল'
অ'
অঁ হেল্ল '
ফেষ্টিভেলটো আমাৰ বিহু।
অ
হেল্ল'
বজোৱা নাই। হয়।
হা হা।
বিহু গাব যোৱা নাই নেকি?
বিহুত টো তোমাৰ গা যাওঁ গাব।
অ'
হেল্লো তেনেকুৱা। মেজিগৰ চেজি ঘৰ বনাই। এনজয় কৰোঁ। হেল্ল'
হেল্ল'
হেল্ল' শুনিছানে নাই, কিয় নেটৱৰ্ক প্ৰব্লেম দি আছে নি তোমাৰ? অ' অ' নেটৱৰ্কৰ প্ৰব্লেম দি আছে। মই নেটৱৰ্কৰ প্ৰব্লেম দিলে বেয়া পাওঁ আক। শুনিছোঁ শুনিছোঁ কোৱা।
আহ' তুমি কি ভেজিটেবুল ভাল পোৱা? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'